হেল্ল'
উম,
কি কৰিছা?
আমি ডিউটিত আছোঁ।
উম,
তুমি?
ময়ো মোৰ ভাগৰ নিচিনা ডিউটিয়ে কৰি আছোঁ, শুই আছোঁ।
হয় - হয় -হয়, শুৱাটো এটা দিউতিয়ে হয় নিজৰ শৰীৰৰ কাৰণে স্বাস্থ্য কাৰণে কাম কৰি ভাগৰ লাগিলে মনৰ শান্তিৰ কাৰণে মগজুৰ আৰামৰ কাৰণে কাম কৰা হয়, তাক বুলি কয়, টোপনি যোৱা বুলি কয়, বা আৰাম কৰা, বা শুৱো বুলি কয়। ঠিক আছে, উম,
ইংলিছত তুমি পাইছিলা নহয় ভাৰ্ব উম, উম, তেনেকাই আৰু এতিয়া তুমি খোৱাটো ভাৰ্ব এই হব।
হয়, হয়, খোৱা, লোৱা, যোৱা, পঢ়া উম, সেইটোয়ে কৈছোঁ খোৱা, লোৱা, যোৱা, খোজকঢ়া, কান্দা, হাঁহা। গোটেইখিনি তোমাৰ সেই ভাৰ্বতে পৰিলে ক্ৰীয়া
উম, প্ৰিয় মানে কি কামে নহয়?
হয়, হয়, হয়, কিয়া মানে কাম তোমাৰ আ ষ্টেণ্ডিং লেভেলটো বহুত বেছি মানে এতিয়া গম পাই গ'লোঁ।
এই মোৰ ইনচাল্ট দিয়া নে কি কৰা মই বুজি নাপাওঁ তোমাৰ কথাখিনি
নাই - নাই - নাই, তোমাক মই ইনচাল্ট দিবলৈ মই ইমান ডাঙৰ মানুহ হোৱাই নাই যে মই কাৰোবাক ইনচাল্ট দি ক'ব পাৰিম। হয় নাই?
হয়।
উম, তাৰ পৰা কি ক'ম বুলি কৈছিলা এই মোবাইলৰ বিষয়ে ক'ম বুলি কৈছিলানে ইণ্টাৰনেটৰ বিষয়ে ক'ম বুলি কৈছিলানে নে আজিকালি বতৰৰ কথা কম বুলি কৈছিলে নে অ' পৰিৱেশ কথা ক'ম বুলি কৈছিলানে কিহৰ কথা কোৱা।
এই যে তোমাৰ এইবাৰ যে দেখিছা নহয় কিমান গৰম পৰিছে হয়নে নাই।
উম,
তুমি এই গৰম ইমানখিনি পৰাৰ তুমি ৰিজনটো কি বুলি ভাবা?
গৰম - গৰম পৰা মানে গৰম কি হৈছে আ, এবছৰৰ পিছত, এবছৰ মানে ধৰ এইটো বছৰ যিমান গৰম নেক্সট ইয়েৰ তাতকে গৰমটো অলপ বাঢ়ি - বাঢ়ি - বাঢ়ি - বাঢ়ি গৈ আছে আমাৰ গ্ল'বেল ৱাৰ্মিং বুলি কয়, সেইটো মানে প্ৰতেক বছৰে বি হয়, হয়, হয়, হয়, তুমি ঠিকে কৈছা। সেইটো মানে বছৰে বছৰে কি হৈছে বাঢ়ি গৈছে।
উম,
তাৰ ফলত মানে কি মানে আমি গৰমটো বেছি প্ৰত্যেক বছৰে মানে ধৰ গৰম দিনত আমি গৰমটো বেছিকে অনুভৱ কৰিবলৈ পাওঁ।
উম,
তাৰ পৰা সেইটো হৈছে তাৰ কাৰণ বহুত
তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব লাগিব এতিয়া?
পৰিত্ৰাণ পাবলৈ কাৰণে তাৰ আমি প্ৰথম ফাৰ্ষ্টটটো ফাৰ্ষ্ট গছ ৰুব লাগিব কাৰণ বৰ্তমান জনসংখ্যা বৃদ্ধি পাই গৈ আছে তুমি জানাই চাগে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন হ'ল আমাৰ। ভাৰতবৰ্ষ, ত' জনসংখ্য বৃদ্ধি মানে এটা মূল কাৰণ, গ্ল'বেল ৱাৰ্মিঙৰ।
উম
উম' ফাৰ্ষ্ট মানে জনসংখ্যা, জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কি হ'ল তোমাৰ যিটো আমাৰ, অ' বাসস্থান ফাৰ্ষ্ট ফাৰ্ষ্ট বাসস্থান লাগিব। বাসস্থানৰ কাৰণে কি কৰিলে, আমাৰ ধৰ গছ গছনি কাটি হাবি বন কাটি মানে ঘৰ বনাব ধৰিলে তাৰ কাৰণে আমাৰ ধৰ পৰিৱেশৰ অলপ ক্ষতি হ'ল, পৰিৱেশৰ ক্ষতি হোৱাৰ পিছত ত' গ্ল'বেল ৱাৰ্মিং বা গৰম, বৃদ্ধি পাইছে। তাৰ পৰাতো লগে লগে জনসংখ্যা বৃদ্ধি হোৱাৰ পিছত আমাৰ ধৰ গাড়ী বাহন চলিছে তাত মানে ইন্ধনতটো অলপ বেছি দৰকাৰ হৈছে, ইন্ধন জ্বলাৰ ভিতৰত জ্বলাৰ পৰা মানে এইটো হেৰি কি বুলি কয় উম' বাহনৰ পৰা ওলোৱা ধুৱা, কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি পাইছে। তো জনসংখ্যা এটা মূল কাৰণ আৰু মানে গৰমৰ পৰা। উম'
তা পৰিত্ৰাণ পাব কাৰণে আমি কি ফাৰ্ষ্ট ফাৰ্ষ্ট গছ ৰুব লাগিব তাৰপৰা গছ ৰুই আমি মানে, হাবি জংঘল মানে হাবি জংঘল বুলি তেনে নহয়, যিমান পাৰি মানে গছ ৰুব লাগে কমচে কম বছৰত যদি আমি নালাগে বেছি, আমাৰ নিজৰ জন্মদিনতেই বাৰু আমি এজোপা গছ ৰুই যদি ডাঙৰ কৰিব পাৰোঁ
উম'
ইমানে যথেষ্ট মা, নে আৰু আমাৰ পৰিৱেশটো এনেকা আমাৰ জলবায়ুটো এনেকুৱা, আমাৰ অসমৰ বেলেগৰ ক'ব নাযাওঁ হা
উম'
আমাৰ মানে এনেধৰণে জলবায়ুটো আছে, যে আমি গছ ৰুব নৰুলো আমি ৰুব নোৱাৰিলেও আমি কাটিব নালাগে মানে কাটিলেও মানে সেই গছ গছনি নিজে নিজে, স্বয়ংকিয় ভাৱে নিজে গজি উঠিব, কাৰণ আমাৰ জলবায়ুত তেনেকা আছে অসমৰ, গছ আমি কি কৰিব নালাগে, গছ কাটিব নালাগে সেইটো কোনে আমাৰ হেৰিয়ে কৈছে দেই, যাদৱ পায়েং, যাদৱ পায়েং চিনি পোৱা নহয়, অৰণ্য মানৱ
অ', অ'
উম' যাদৱ পায়েঙে এবাৰ কৈছিলে, অসমত তুমি গছ নৰুলো হব, কিন্তু গছ নাকাটিবা। আমাৰ জলবায়ু মানে এনেকুৱা ধৰণৰ আছে, বৰষুণৰ পৰা বতাহৰ পৰা গৰমতো এনেকুৱা ধৰণৰ যে গছ গছনি নিজেই গজিব
উম'
বচ তুমি কাটিব নালাগে।
উম'
উম' পদ্মশ্ৰী এৱাৰ্ড পাইছে আমাৰ যাদৱ পায়েং। অ' তাৰ এখন যে কি বুলি কয়? জংঘল গঢ়ি তুলিলে, কি বুলি কৈছিলে নামটো আছিলে পাহৰিছো মনত মানে অহা নাই, এখন অৰণ্য সৃষ্টি কৰিছিলে যে
আৰু ৰিচেণ্টলি বোলে এই তাৰ মানে এখন নতুনকে চিচ মানে আহ কি বুলি গঢ়ি উঠিছিলে যিখন অৰন্য এটা মানে জুই লগাই দিলে যে। বনজুই লাগিছিলে শুনিছিলা চাগে।
অ অ অ
উম হুম। সেইবিলাক মানে কোনোবা দুষ্কৃতিকাৰীয়ে কামবিলাক কৰিছে।
অ।
সেইবিলাক কৰিব নালাগে আৰু।
হম।
তাৰ পৰা আৰু কোৱা আৰু কি ক'ম?
তুমি এই নেটৱৰ্কৰ নেটৱৰ্ক যে থাকে, কিমান কিমান দূৰলৈকে এনি দিয়া হয়, মানে নেটৱৰ্ক মানে কি এইটো উম টাৱাৰো কথা কৈছো।
হয়।
মানে আমাৰ যিটো মানে ধৰি কৈছা জিঅ' এয়াৰটেল এই টাৱাৰ টো মানে ৰেঞ্জটু কৈছা কিমান দূৰ পৰা কিমান দূৰ থাকে।
মানে পোৱা যায় আৰু।
পোৱা যায়। মানে ৰেঞ্জটো বুলি তেনেকে সেইটো তোমাৰ ফ্ৰিকুৱেঞ্চি বুলি থাকে, ফ্ৰিকুৱেঞ্চি আৰু কিমান দূৰলৈকেইটা মানে নিজস্ব নিজস্ব এটা এৰিয়া থাকে সিমান লাগে কভাৰ কৰে। কিন্তু তাৰ ওপৰত আৰু এটা নিৰ্ভৰ কৰে তোমাৰ ইউৰ ওপৰত নিৰ্ভৰ কৰে মানে। ধৰি লোৱা এটা মানে ফ্ৰিকুৱেঞ্চিত ধৰি লোৱা এটা আহ এক কিলোমিটাৰলৈকে যদি কভাৰ কৰে তাত যদি তোমাৰ এটাই মোবাইল থাকে কিন্তু তাৰছত তাত নেটৱৰ্কটো বেছি আহিব।
অ।
তাত যদি ধৰি লোৱা মানে মানে অ বহুত মোবাইল থাকে, বাাট মানে তোমাৰ নেটৰ ইজৰ বহুত থাকে, ত' মানে কমি যাব পাৰে তোমাৰ নেটৱৰ্ক হেৰিটোত। অ এইটো নেটৱৰ্কত ডিপেণ্ড কৰো তোমাৰ ইউজাৰৰ ওপৰত। শুনিছা?
শুনিছো।
উম তাৰপৰা আৰু কি কম?
ত তোমাৰ ফোনটো যেতিয়া কটা তেতিয়াহে মোৰ মনত পৰে হ
অ। এ আমাৰ কি মৰাণ বিহুৰ বিষয়ে কোৱাচোন অলপ, তুমি বিহু নাচি পাইছানে?
উম। তেনেকুৱা ধৰণৰ কি মৰাণ বিহু বুলি কলে
উম।
কি কি কি জানিব বিচাৰিছা আৰু?
মানে মৰাণ বিহু বুলি ক'লে ধৰ এটা বিহু অসমৰ জাতীয় উৎসৱ টো হয়, আমিবিহু গোটেই অসমতে পালন কৰা হয়। হয় ন? কিন্তু সেই বিহুৰ লগতে সংগতি ৰাখি আমাৰ মৰাণ বিহুতটো অলপমান মানে সেই বিহুৰ পৰা পৃথক। ধৰি লোৱা আমাৰ সাজ পাৰযোৰ অলপ পৃথক বা আমাৰ ধৰ আমাৰ গছ তলৰ বিহু বা তেনেকে আমাৰ ৰাতি বিহু বা আমাৰ ধৰক কি এইটো কি বুলি কয়, বুঢ়ী অ আহ কোলাবুৰী কোলাবুৰী নৃত্য এনেকুৱা ধৰণৰ আমাৰ মানে কিছুমান পৰম্পৰা পৰম্পৰা বুলি নহয় আহ কি বুলি কয় অ', কি বুলিল অ'। মৰাণ বিহুৰ কিছুমান বৈশিষ্ট্য উ, সেইবিলাক তুমি এতিয়া অ'।
আধুনিকতাৰ প্ৰভাৱত মানে এতিয়া কিছুমান নিয়ম সাল স স সলনি কৰি পেলাইছে মানে এতিয়া যেনে ধৰা তোমাৰ এতিয়া উম ৰাতি বিহু
হয়।
ৰাতি বিহু বুলি ক'লে মানে সম্পূৰ্ণ ৰাতিটো দিব লাগে হয় নাই সেইটোতো নিদিয়ে আজিকালি খুব এবছৰ দিছে বাৰু কিন্তু মানে কি কি কৰে এতিয়া বাৰটা বজাতে শেষ কৰি দিয়ে সেই তেনেকুৱা আৰু যি সকলো এতিয়া মানে হেৰি এইটো মানে পৰম্পৰা হিচাপত মানে হেৰি কৰা নাই মানে এইটো ধৰ হেৰি টাইপতহে মানে এ কি বুলি কওঁ মোক কব নি আনিছো কথাটো কিন্তু মানে কি আজিকালি সেই পৰম্পৰাটো ৰক্ষা কৰি কিনে তাৰমানে হেৰিটো বিহুটো নাপাতে মানে ৰাতি বিহুখন যিখন কৈছোঁ যেনেকে ধৰা নিয়ম নীতিবলাকো তেনেকুৱা ধৰণে কৰা নাযায় এই এতিয়া ধৰা তোমাৰ আহ ৰাতি বিহু বুলি কলে মানে এনেকে ডেকা ল'ৰা বিলাকে কি কৰে ছোৱালী বিলাকক খুজিবলৈ যায়। হয়নে নাই কিন্তু আজিকালি সেইটো দেখা পোৱা নাযায় আজি আজি আজিকালি আৰু খুজি অনাৰ উপৰিও অ', থৈ যেনেকুৱা ধৰণে লৈ আহে মানে সেনেকুৱা ধৰণে থৈ আহিব কে লাগে।
উম।
সেইটো মানে মই, মই শুনা মতে আৰু ময়ও বাৰু সিমান অভিজ্ঞ কিয় নহয় এইটো দিশত কাৰণ
উ
ময়ো এইখিনি গাঁৱৰ হেৰিয়ত মানে ইমান এটা সোমাই যোৱা মানে বেছি দিন হোৱা নাই আৰু তথাপি মই যিমান খিনি জানো মানে স আগৰ মানুহ বিলাকৰ পৰা যিমান জানিছোঁ সেইবিলাকৰ মতে মানে সেইয়ে মানে যি ধৰণে লৈ অহা হয় ডেকা জয়বিলাকে খুজি কিনে ঠিক তেনেদৰে থৈ আহিব লাগে কিন্তু সেইটো সেইটো সেইটো মানে এতিয়া তেনেকুৱা হৈ থকা নাই মানে আৰু উ
এইটো তোমাৰ কি বুলি কয়
এতিয়া বিহু, বিহু বিহুতলীত এতিয়া চাক চনি বজাব লাগে হয়নে কিন্তু এইটোত তাল আজিকালি কি কৰিছে তাল বজায় ঢোল বজায় টকা পজাই এইবিলাকতো নিয়মৰ বাহিৰত হয়।
উম।
সেইবিলাকো মানে নতুন কিছুমান এড কৰি দিছে। এইবিলাকে মানে আগৰ সেই পৌৰাণিক হেৰিবিলাক মানে এৰি কৰি দিছে আৰু লুকুৱাই পেলাইছে।
উম, মানে তুমি ক'বলৈ গৈছা যে আমাৰ বিহুত মানে আধুনিকতাৰ প্ৰভাৱ যেনেকে আমাৰ বিহু বুলি নকওঁ আমি মৰাণ মৰাণ বিহুত বুলি ক'ম। কাৰণ আদ সি বিহু গোটেই অসম মানে অসমবাসীয়ে পালন কৰা বিহুতোকে অলপ পৃথক হৈছে আমাৰ মৰাণ বিহুতটো কাৰণ আমি সেই গছ‌ তলৰ বিহুৰ পৰা ৰাতি বিহুৰ পৰা আদি কৰি আহ, আমাৰ কোলাবলী নৃত্যৰ পৰা আদি কৰি গোটেই খিনি মানে বজাই ৰাখিছ নীতি-নিয়ম খিনি। আমাৰ মৰাণ সমাজতে বাকী আছে গছৰ তলৰ বিহু, তেনেকে বাকী বিলীকৰ চবৰ আমাৰ মঞ্চ বিহু হৈ গ'ল। ত' সেই সেয়াই, অলপ প্ৰভাৱ মানে পৰিবলৈ ধৰিছে আমাৰ কিছু কিছু জেগাত মানে যিটো আমি মৰাণ বিহু পালন কৰিব লৈছেটো।
উম।
যেনেকে আমাৰ মেইনলিটো কাক' পথাৰত মৰাণ বিহুতটো ডাঙৰকে পতা হয়, মেইনলি গোটেই মানে মেইন অলপ ডাঙৰকে পতা হয়, কাকৰ পথাৰতে পতা হয়, তাৰ পৰা মানে কি হৈছেগে আজিকালি আধুনিকতাৰ প্ৰভাৱত মিডিয়াৰ পৰা আদি কৰি তোমাৰ আগতে চাগে লাইটিং ব্যৱস্থা নাছিলে, কাৰণ আজিকালি এতিয়া লাইটিং ব্যৱস্থা হ'ল মিডিয়া ব্যৱস্থা হ'ল দিয়া হে, তাৰ পৰা আহ, তেনেকে আৰু।
আহ, আগতে মানে লাইটিং ব্যৱস্থা মানে কি আগতে মানে সেইটো কি বুলি কয় যে, জুইৰ হেৰিটো
হয় হয় হয়, আগত তেলৰ ভুমুকিো আগতে তেলৰ ভুমুকি লৈ তেনেকে অ', তেনেকে আছিলে ঘৰৰ পৰা খোজা কথা কলা, তামোল পাণ দি ধৰ ঘৰত ছোৱালীজনী ৰাতি বিহু কাৰণে এজন গাঁৱৰ ডেকাই সকলে আহ খুজি আনে যে ৰাতি সেইটো কাৰণে, আকৌ ৰাতিপুৱা থ'বলৈ যায়, আহ গোটেই ৰাতি বিহু নাচি পেলাই হয় নে নহয়?
উম উম, আৰু এটা কি জানে নে নাই ছোৱালী বিলাক কি কৰে, আধাতে মানে কিছুমানে গুচি আহি পেলাই